বন্ধু কোৱা।
অ কি কৰি আছে হে বন্ধু?
এ কি কৰিম। এই চবজি কাটি আছো ৰবা ভাত কেৰেলা আৰু জিকা কাটি আছোঁ।
কি কোৱা হে, ভাল কাম কৰি আছ দে তুমি এইটো। কিয় মাৰ -দেউতা নাই নেকি? কবাত ওলাই গৈছে নেকি?
এ মা-দেউতা আমাৰ মানে সম্পৰ্কীয় এজনৰ তোমাক খবৰ ল'ব গৈছে মেডিকেলত আছে। তাকে খবৰ ল'ব গ'ল মোক মানে ভাতখিনি বনাই থব ক'লে। ভাতটো হ'ল বাৰু। এতিয়া চবজি কাটি আছো। চবজি এখন বনাই থৈ দিওঁ।
অ হয় নেকি? তুমি বৰ কামেলা চলি দিয়া মানে। কাম কৰা মানে ঘৰত থাকি থাকি। ভালে দিয়া।
কৰিবতো লাগিব এতিয়া অকল মানে কি ক'বা আৰু কামটো অকল ছোৱালী মানুহৰ নহয় দিয়াচোন। ল'ৰা মানুহেও কৰা উচিত। সেইকাৰণে কৰি দিছো আৰু মা-দেউতাৰ অলপমান সহায় কৰিলে ভাল লাগে দিয়াচোন মনটো নিজৰো।
এইটো হয় দিয়া। ঠিক কথা কৈছা তুমি। মানে যিটো তুমি কলা কাম অকল ল'ৰা-ছোৱালী নহয় ন এইবিলাক কাম ল'ৰাও কৰিব লাগে। ভাল কথা কৈছা এইটো। এইটো আমি আগত আ আগলৈকে তুমি নিব লাগে আৰু কাৰণ বৰ্তমান বৰ্তমানতো হৈছে দিয়াচোন বৰ্তমান তোমাৰ আহ ল'ৰা লৰাত কি তোমাৰ মানে যিটো ছোৱালীত কি আৰু লৰাই অলপ বেছিকে কাম কৰে। কবলৈ গলে ভাল দিয়া কি খবৰ খাতি কেনেহে?
খবৰ পাতি বেয়া নহয় দিয়া, ভালে। ঠিক ঠাকে চলি আছে জীৱনটো। তোমাৰ কেনেকুৱা?
মোৰ চলি আছে দিয়া কিবাকে আৰু মানে জীয়াই আছো আৰু মানে কবলৈ গলে আৰু এ এনে আৰু ঠিক ঠাক আৰু বাকী কোৱাহে ঘৰৰ পিলে কেনে খবৰ পিছে?
ঘৰৰো চব ঠিক ঠাকে আছে দে। বাকী তোমাক মানে মই এটা কথা সুধিব তুমি ফোন কৰিলা ভালে হ'ল। মানে এটা কথা সুধিবলগীয়া আ ছিলে
কোৱাচোন কি কথা।
আমাৰ যিটো মানে অসমীয়া সংস্কৃতি আৰু পৰম্পৰা বা যিবিলাক আমি নীতি-নিয়ম ত তোমাৰ পুৰণি নীতি-নিয়ম বিলাক যে আছে, ত সেই নীতি-নিয়ম বোৰ অলপমান মই মানে বৰ্তমান সময়ত সলনি হোৱা দেখা পাইছো। ত' তুমি এই ক্ষেত্ৰত কি ভাবা কোৱাচোন মোক অলপমান। মানে অলপমান ভালকে কবা। মই মানে ভা বিচাৰো আৰু তুমি কেনেকুৱা ধৰণৰ মতামত তুমি আগবঢ়োৱা।
পৰম্পৰা আৰু এতিয়াৰ পৰম্পৰা তাৰে ওপৰত ন?
অ যিটো মানে তুমি এটা পাৰ্থক্য দেখিবলৈ পোৱা ন আগৰ পৰম্পৰা আৰু বৰ্তমানৰ পৰম্পৰাৰ মাজত। ত তাৰে বিষয়ে মোক অলপ জনাই দিয়াচোন।
ত কবলৈ গলে তোমাৰ এতিয়া আগৰ পৰম্পৰা আৰু এতিয়া পৰম্পৰা মাজত পাৰ্থক্য এইটোৱে তোমাৰ যিটো আগৰ পৰম্পৰা আছিল ন সেই পৰম্পৰাটো তোমাৰ মানে মানে সকলোৱে মানুহে ধৰি লোৱা অ মিলি-জুলি কিবা এটা এখন কাম হওক বা এখন কিবা এটা অহ সমাজত কিবা এটা কাম হওঁক বা তোমাৰ এটা অনুষ্ঠান হওঁক। সেইবিলাক পৰম্পৰা মানে বজাই ৰাখিছিল। কিন্তু এতিয়া তোমাৰ সকলোৱে নিজৰ-নিজৰ কামত ব্যস্ত হৈ থাকে বা তোমাৰ ধৰি লোৱা নিজৰ যিবিলাক সেই আছে আৰু নিজৰে নিজে ঘৰত আৰু নিজে অকলে এইবিলাক কৰে আৰু বাকী তোমাৰ পৰম্পৰা কথা কবলৈ গলে আগৰ পৰম্পৰা বিলাক তোমাৰ বহুত ভালে আছিল দিয়া। ম ধৰি লোৱা এই বিয়াৰ পৰম্পৰা বিলাক চাবাচোন আগৰ কি ধুনীয়া-ধুনীয়া বিয়াৰ পৰম্পৰা আছিল যিটো অসমী অসমীয়া পৰম পৰা আৰু এই ধৰি লোৱা তোমাৰ জোৰোণ, আমাৰ সেইটো তেলহাৰ বুলি কৈ দিয়াচোন মানে বিয়াৰ আগদিনা যে যায় কইনাঘৰলৈ। তাতে কইনাক যে সেন্দূৰ পিন্ধাই আৰু মানে অ তাতে যায় আৰু তাৰ পিছত তোমাৰ নেক্স দিনা টো জানাই বিয়া বিয়াত কিমান পৰম্প পৰা আছিল। তোমাৰ ত' ত' শংকৰী বিলাকৰ এইবিলাক শংক কৰী মানুহ শংকৰী মানুহৰে মানে যোনে একশৰণ নাম ধৰ্মত বিশ্বাস কৰে, তেওঁলোকৰ বেলেগ নিয়ম আছিল, পৰম্পৰা আছিল বা য'ত যাত তোমাৰ যোনে তোমাৰ অলপ কি বুলি কয়টো যোনে এইবিলাক নামানে মানে একশৰণ এ শৰণ হৰি ধৰ্ম নামানে তেওঁলোক মানে যিটো হোম পুৰা বুলি কয় তো এই হোম পুৰি বিয়া পাতিছিল ত সেনেকুৱা এনেকুৱা মানে দুটা ভাগৰ দুটা মানে পৰম্পৰা আছিল। ত' সেই পৰম্পৰাটো এতিয়াও বাৰু আছেই কিন্তু এতিয়া মানে যি নতুন-নতুন পৰম্পৰা আৱিষ্কাৰ হৈছে। মানে নতুন-নতুন পৰম্পৰা ধৰি লোৱা তোমাৰ এতিয়া এই মেহেন্দী যিবিলাক ৰচম সেইবিলাকটো আগতে নাছিল নহয়। এতিয়া তোমাৰ মেহেন্দ ৰচম, মেকআপ মেকাপ যিটো আৰ্টিষ্ট হয় সেই মেকাপ আৰ্টিষ্টৰো কিবা এটা নতুনকে ওলাইছে আৰু ক'বলৈ গলে বাকী তোমাৰ আৰু তোমাৰ এই যি নতুনকে আৰু ওলাইছে যিবিলাক আজিকালি বিয়াত আৰু মানে এই এই যিটো মদৰ যিটো পাৰ্টি যিটো আমাৰ তোমাৰ কিবা বেটচেলাৰ পাৰ্টি বুলি কয় ন ত সেনেকুৱা পাৰ্টি কিবা ওলাইছে। ত' ক'বলৈ গ'লে বহুত কিবা-কিবি আৰু আৰু তোমাৰ ধৰি লোৱা অন্যান্য যিবিলাক আছে আৰু অন্যান্য পৰম্পৰা অ তোমাৰ ধৰি লোৱা সৰু-সৰু পৰম্পৰা সেই সেইবিলাকো বহুত সলনি হৈছে। বাকী তুমি কি ভাবা এইটোৰ ক্ষেত্ৰত। তুমি কিবা কবা নেকি অলপ?
মোৰো তোমাৰ দৰে মানে একে মতামত কবলৈ গলে মানে কি হয় মানে অসমীয়া যিবিলাক সংস্কৃতি আছে ন, মানুহে বৰ্তমান সেই অসমীয়া সংস্কৃতি পাহৰি আন যিবিলাক সংস্কৃতি আছে সকলোবোৰ আঁকোৱালি লৈ আছে। তুমি এতিয়া কেৱল সাজ-পোছাকৰ ক্ষেত্ৰতে চোৱা বা খাদ্যৰ ক্ষেত্ৰতে চোৱা বা আমাৰ যিবিলাক সাংস্কৃতিক ৰীতি-নিয়ম আছে বা আমি যিবিলাক মানি চলি আহিছোঁ আগন্তুক অ, জনা মানে আগৰ পৰাই যিবিলাক মানি চলি আহিছে, আমাৰ আজু ককা হওক বা ককা আইতা হওক বা আমাৰ মা-দেউতা হওক যিবিলাকে নিয়ম মান পালন কৰে আৰু এতিয়া তুমি দেখিবা। আমাৰ মানে কি হয় কাৰোবাৰ যদি জন্ম দিয়ে, আগৰ সময়ত ক'বলে গ'লে জন্মদিনৰ সময়ত কি কৰিছিল তোমাৰ এখন নাম ধৰা হয় বা এখন পূজা কৰা হয়টো, সেই পূজা কৰাৰ নিয়মটো কিন্তু লাহে-লাহে তুমি কমি অহা দেখা পাবা। আজিকালি মানুহে কি কৰে বাৰ্থডে পাৰ্টি ৰাখে। মানে কেৱল লগৰীয়াবোৰক মাতিব বা ওচৰ চুবুৰীয়াবোৰক মাতিব খানা এটা খাব সেইখিনিতে সমাপ্ত। কিন্তু সেই উপজা দিনটোৰ যিবিলাক নিয়ম, ৰীতি-নিয়ম থাকে বা যিবিলাক পূজা কৰা এটা নিয়ম আগন্তুক আগৰ পৰা চলি আহি আছে ন, সেইবিলাক নিয়ম লাহে-লাহে নোহোৱা হৈ যায় আছে। ত এনেকুৱা সকলো ক্ষেত্ৰতে আৰু তুমি বিয়া, সবাহৰ ক্ষেত্ৰত কোৱা বা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কোৱা বা তোমাৰ দৈনন্দিন জীৱনৰ ওপৰতো কিছুমান পৰম্পৰা যিবিলাক আমি সৰুৰে পৰা মানি থৈ আহিছো। এতিয়া তুমি দেখাবা, দেখা পাবা যিটো আমাৰ এটা ধাৰ্মিক গুণ মানে আমি যিবিলাক ভগৱানৰ পৰা আস্থা আস্থা ৰাখি সদায় চাকি দিয়া এটা নিয়ম প্ৰত্যয়েকজন অসমীয়াৰ ঘৰত আছে। কিন্তু বৰ্তমান সময়ত সেই নিয়মটো লাহে-লাহে তোমাৰ নোহোৱা হোৱা দেখা পাই আছা। ত এনেকুৱা ধৰণৰ কিছুমান নীতি-নিয়ম হয়তো সকলো মানুহে, উম মানি চলাটো জৰুৰী নহয়। কিন্তু হ'লেও আমাৰ যিটো সংস্কৃতিৰ আধাৰ বা যিটো সংস্কৃতিৰ লগত জড়িত হয়, হৈ আছে মই ভাবো যে সেইটো কমচে কম সেইটোৰ কথা আমি ভাবিব লাগে বা সেইটোৰ বিষয়ে আলোচনা কৰি, সেই ৰীতি নিয়মবোৰ বা সেই যিবিলাক পৰম্পৰা আছে বা যিবিলাক ধৰ্মীয় আস্থা আছে সেইবোৰ আমি আগবঢ়াই নিব লাগে আৰু আচলতে
একদম ঠিক কৈছা দিয়া, মানে যিটো এতিয়া আমাৰ সমাজখনে বা তোমাৰ এতিয়া যিটো আমাৰ নতুন যিটো প্ৰজন্ম, সেই প্ৰজন্মটোৱে যিটো তোমাৰ বাহিৰা যিটো সংস্কৃতি আছে বা বাহিৰা যিটো তোমাৰ পৰম্পৰা সেইবিলাক যেনেকাই তোমাৰ অহ, আনিছে আৰু আমাৰ স সমাজত ত' সেইবিলাক মানে এতিয়া বি বিছিয়ে মানে বেছিয়ে হৈ গৈছে আৰু অলপ কবলে গ'লে। মানে বাহিৰা সংস্কৃতিও লাগে বাৰু নলগা নহয়। তোমাৰ বাহিৰা পৰম্পৰাও লাগে কবাত- কবাত, ধৰি লোৱা, এই ধৰি লোৱা অসমীয়া কিছুমানৰ পৰম্পৰা হওক সেইবিলাক প্ৰথাও বেয়া আছিল। ধৰি লোৱা কিছুমান বেয়া-বেয়া প্ৰথা থাকে ন, ত সেইবিলাক প্ৰথাটো গুচাব লাগিবই দিয়াচোন, সেইবিলাক প্ৰথাটো, সেইবিলাক গুচাইছে বাৰু বহুতে এতিয়া বোলে সেইবিলাক প্রথা নাই, এই ধৰি লোৱা কিছুমান এনেকুৱা পৰম্পৰা, অন্ধবিশ্বাস আৰু সেইবিলাক পৰম্পৰা মানুহে এতিয়াও মানি আছে। এনেকুৱা পৰম্পৰা গুচাই আমি বাহিৰৰ যি পৰম্পৰা আছে সেনেকুৱা আনি আনিব লাগে। কিন্তু তোমাৰ যিটো আমাৰ সঁচা পৰম্পৰা বা যিটো আমাৰ একদম শিপা হয়, গছৰ শিপা বুলি কৈ যে, যোনটো শিপাত আমি যিটো অসমীয়া হিচাপে যিটো আমি শিপাত লাগি থাকো। এই শিপাটো আমি যাতে এৰি নিদিওঁ কেতিয়াও। ত সেই শিপাটো যাতে আমি সদায় ধৰি ৰাখিব জানো। আমাৰ যিটো পুৰণি হওক বা নতুন যিবিলাক, নতুন যিবিলাক পৰম্পৰা আছে সেইবিলাকৰ লগতে নি নে। যিটো আমি পুৰণি পৰম্পৰা আছে সেইবিলাক যাতে আমি কেতিয়াও পাহৰি নাযাওঁ। এজন অসমীয়া হিচাপে বা এজন ভাৰতীয় হিচাপে। নিজৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো সদায় যাতে আমি বৰ্তাই ৰাখো আৰু ইয়াৰ ফলত আমাৰ যিটো পৰম্পৰা, এই যিটো পৰম্পৰা নামত, যিটো মানুহে এতিয়া খেলা খেলিব ধৰিছে ন, এই যাতে সেইটো খেলাটো সোনকালে বন্ধ হয়, আৰু ইয়াৰ ফলত হোৱা যিটো সমস্যা, এই সমস্যাটো বহুত যাতে, আহ হেৰাস হয় আৰু। মই ভাবো যে এইটোৱে আৰু, বাকী ক'বলৈ গ'লে তোমাৰ, তুমি ক'লা ন যিটো ৱেষ্টাৰ্ণ, যিটো বাহিৰা দেশৰ যিটো পৰম্পৰা বা সংস্কৃতি সেইটো কিন্তু, অ, ভাৰতত ধৰি অসমত বহুত আহিছে দিয়া আৰু। সেইটো আহিব নালাগে বাৰু অলপ মানে, অলপ চাব লাগে আৰু মানুহ বিলাকে যে নিজৰ যিটো পৰম্পৰা, সেইটো বাহিৰৰ মানুহে এই ধৰি লোৱা তুমি, এই বাহিৰৰ দেশৰ কথা কলো কিছুমান দেশে এতিয়া-এতিয়া আমাৰ যিটো সংস্কৃতি আছে, সেই সংস্কৃতিটো মানে বহুত আকোৱালি লৈ দেখা নাই? দেখা পাইছে নে? আমাৰ যিটো নাইট, ভাৰত নিট্যম হওক বা অন্যান্য যিবিলাক অহ পৰম্পৰা আছে, সেইবিলাক মানে তেওঁলোকে মানে, কিন্তু আমাৰ যিটো নিজৰ মানুহ বিলাকে এতিয়া মানে সেইবিলাক নামানে আৰু মানে সেইবিলাকে অন্ধবিশ্বাস বুলি ভাবে। যিটো আমাৰ এটা ভাল আৰু নিজৰ-নিজৰ জাতিটোৰ কাৰণে বা নিজৰ দেশখনৰ কাৰণে ভাল আৰু সেইটোয়ে নামানে মানুহে। ত সেইটো এটা সমস্যা হৈছে বাকী কিবা কবা নেকি তুমি আৰু শেষত?
তুমি এইটো ঠিক কথা কৈছা। মানে নিজৰ মানুহে নিজৰ সংস্কৃতিৰ প্ৰতি মানে দায়বদ্ধ নোহোৱাৰ আচলতে কবলে গলে। আৰু তুমি বৰ্তমান প্ৰজন্মক দেখিবা, মানে তেওঁলোকে যিবিলাক নিজা সংস্কৃতিৰ পৰম্পৰা বা ৰীতি নিয়ম সেইবিলাক মানুহৰ আগত দেখাবলৈ লাজ কৰে অলপ। তোমাৰ, উম, তুমি কমেই দেখিবা যিটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা ধুতি পিন্ধাৰ নিয়ম আছে সেইটো বহুত কম সংখ্যক মানুহে পৰিধান কৰে। মানে প পৰিধান কৰে মানে কি লাজ কৰে আৰু পৰিধান কৰিবলৈ। বাকী ছোৱালী বিলাকৰ কথা কবলৈ গ'লেতো ছোৱালী বিলাকে তোমাৰ চাদৰ মেখেলা পিন্ধা দেখা পাবাই। কিন্তু ল'ৰাবলাকে ধূতি পৰিধান কৰা বা আহ চোলা ধূতি চোলা পৰিধান কৰা সেইবিলাক বহুত কমেই দেখা পাবা। ত' এইবিলাক যিবিলাক সংস্কৃতি যিবিলাক সংস্কৃতিৰ আধাৰশিলা আমি ৰাখিছো বা অসমীয়া সংস্কৃতিৰ যিবিলাক আধাৰশিলাৰ ওপৰত স্থাপন হৈছে। ত সেই আধাৰশিলাবোৰ হয়তো পাহৰি যোৱাটো উচিত কথা নহয়। কাৰণ সেই আধাৰৰ ওপৰতে অসমীয়া জাতিটোৰ এটা বৈচিত্ৰ্যময় ইতিহাস গঢ়ি লৈ উঠিছে টো কবলে গ'লে। বাৰু এই বিষয়ে তোমাৰ কবলে গ'লে সংস্কৃতিৰ আধাৰৰ পৰা যদি আমি ক'ব যাওঁ বা পৰম্পৰা বা ৰীতি নিয়ম। মানে যিবিলাক আছে। তাৰো তাৰে ওপৰত যদি ক'বলৈ যাওঁ, তেনেহলে কথাৰ শেষ নহয় আৰু, কাৰণ অসমীয়া সংস্কৃতি এনেকুৱা এটা বাৰে ৰহণীয়া সংস্কৃতি য'ত মানে সকলো মানুহৰ এটা আহ স্থান আছে আৰু ক'বলৈ গ'লে। বড়ো, মিচিং, তিৱা, তোমাৰ তাই আহোম সেই সকলোবোৰ মানুহ তোমাৰ জড়িত। জড়িত হৈ, আমাৰ অসমীয়া জনগোষ্ঠীবোৰ গঢ় লৈ উঠিছে তো। ত' বাৰু এই বিষয়ে বিশেষ একো নকওঁ আজিলৈ নহলে ৰাখিছো দিয়া, পিছত এই বিষয়ে আৰু ভালকে আলোচনা কৰিম। মই মানে এতিয়া চব্জিখন বনাই লওঁ, পিছত কথা পাতিম দিয়া, নে কি কোৱা?
অ, হ'ব দিয়া আৰু কেতিয়াবা পিছত এনেকুৱা বিষয়ৰ ওপৰত আমি কথা পাতি থাকিব লাগিব। দিয়া হ'ব দিয়া ৰাখিছো।
দিয়া-দিয়া।